শুনিছা, অ শুনিছো। শুনিছানে? মই এনেই অলপ বাগৰি আছো। কিয়া
চাহ খালা?
চাহ খোৱা নাই, এতিয়া অলপ দেৰিকে খাম। তুমি খালা নেকি চাহ?
উ
তুমি খালা চাহ?
পৰ
তুমি চাহ খালা?
শুনিছানে?
শুনিছা?
হয়। কোৱা।
অ মানে আজি তাৰ মানে তোমাৰ লগত অ সামা- জিক মাধ্যমৰ বিষয়ে কথা পাতিলো হয়। উ
কোৱা।
অ। আচলতে মই ভাবিছো আজি অলপমান সামাজিক মাধ্যমৰ বিষয়ে তোমাৰ লগত আলোচনা, কৰো টো কি হৈছে, আজিকালি আমি জানোৱেই ন সকলোৱে সামাজিক মাধ্যমৰ লগতে জড়িত আলতে, তেনেকুৱা হয় সামাজিক মাধ্যম আচলতে, আমাৰ যিমান খিনি ভাল হৈছে, আমাৰকো অলপমান কৰবাত যেন আমাৰ কিযে আ ও হৈছে তেনেকুৱা বুলি মই ভাবো। আচল ভাল কেনেকুৱা আছে কনেকা। হাৰ ক চ জ বহুতো ইনকাম কৰি আছে কিন্তু। সেইবোৰ আচলতে মোৰ বত ভাল হৈছে। কেনেকুৱা কৈ দুখীয়া কিছুখন গৈ পৰিয়ালে আজি তুমি চাবা দেবলতাই হক তাই হওক বা এনেকে অইন বহুত আছে বৰ্তমান আগবাঢ়ি গৈছে আ সেইবোৰ সুবিধা সামাজিক মাধ্যমপৰা, ভালে হৈছে নে কি কোৱা তুমি পিছে,
অ হা মই সেই টো এই কওঁ মই সেইটোৱে কৈছো, অ কৈছো, যে তোমাৰ উম দিনক দিনেতো তোমাৰ সামাজিক মাধ্যমটো বহুত মানে উম এটা গুৰুত্ব পূৰ্ণ হৈ গৈছে। যেনেকে তোমাৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ। এইবিলাকতো এতিয়া আমাৰ জীৱনৰ মানে ডেইলি মানে এতিয়া মানে, আহ এটা এটা মানে লাগতিয়াল অংশ হৈ পৰিছে, আমাৰ
আগতেতো মানুহে টিভি বিচাইছে, ছিলে ন ৰেডিঅ' শুনিছিলে, বা নিউজ চাবলৈ কাৰণে। আজিকালিটো মানুহে এইবোৰো নকৰে ডাইৰেক্টটো মানুহে মোবাইলৰ দ্বাৰাই গোটেইখিনি মানুহে হে আজিকালি শুনা পায় ন। বা গোটেইখিনি ইনফৰৰ্মেশ্যন আজিকালি মানুহে গোটেই মোবাইলৰ দ্বাৰাই পাই যায়। উম।
হয়
তাৰ পাছত তোমাৰ অ সামাজিক মধ্য এ ব্যৱহাৰ কৰে আজিকালি তুমাৰ অ স্কুলীয়া যিটো ল'ৰা ছোৱা ছোৱালী আছে সিহতেতো তোমাৰ পাঠদানো কৰে ন, স্কুলীয়া তোমাৰ পঠদানতো আজি আজিকালি অ সামাজিক মাধ্যম ব্যৱহাৰ হয়। সে
হয়। হয়, আচলতে তুমি আচলতে ঠিক কথাই কৈছা। আৰু কি হৈছে চাবাচোন আজিকালি কেনেকুৱা হৈছে বহুত ধৰণৰ এ ওলাইছে যেনে মিছো, ফ্লিপকাৰ্ট, এমেজন তাত তাৰমানে কেনেকুৱা হয় সকলো বস্তু অৰ্ডাৰ কৰি আমি পাওঁ তাৰ ফলত এনেকুৱা হৈছে আমি আমিবোৰ যেন এনে হা হৈ পৰিছো। বজাৰলৈ নোযোৱা হৈছো যেন এপতে সকলোবোৰ অৰ্ডাৰ দি লও তেনেকুৱা হৈছে আচলতে, মই অৱহেলা তেনেকুৱা হ'ব নালাগে আমি বজাৰ যাব লাগে বজাৰত গেলে কি সুবিধা হয় আমাৰ আমি ভালত ভাল খিনি আ লৈ আহিব পাৰোঁ। কিন্তু এপট অৰ্ডাৰ তাত যদি কিবা অলপ বেয়াও আহে তেন আমি ৰাখি থৈ দিব লগা হয়। বা বজাৰলৈ গ'লে দুজন বন্ধুকে লগ পাই অলপ মনৰ কথা পাতিব পাৰি। তেনেকুৱাকৈ আমাৰ ভাল হয় আচলতে বজাৰ যাব লাগে নহলে আমি বোৰ বহুত এনেহুৱা হৈ পৰিছো আৰু কি হয় চাবাচোন তুমি আমাৰ ধৰি লক কোনোবা আত্মীয় অসমৰ বাহিৰত আছে তেওঁক আমি দেখা নাপাওঁ কিন্তু আমি এবাৰ কল কৰো বা ভিডিঅ' কল কৰো সেইটো কিন্তু আমাৰ সুবিধা হৈছে আৰু কিবা ধৰি লওক দি পঠিয়াব লাগিলে আমি সামাজিক মাধ্যমৰ দ্বাৰাই আমি আচলতে তে দি পঠাব পাৰো নে কি কোৱা
উম হম হম
হয়
অ তুমি এইটো ঠিকেই কৈছা বাৰু মানে কি হৈছে সকলো তোমাৰ অ বস্তুৰে তোমাৰ ভাল আৰু বেয়া দিশ থাকে ন তো' সেইটো হৈছে আৰু মানে কি হৈছে উম উম মানে অনলাইনত মানুহৰ আজিকালি থাকিলে এইটো কাৰণে শ্বপিং কৰা হৈছে মানে কম খৰচতে তোমাৰ অহ মানে বহু বস্তু মানে পাই যায় ন ভাল বেয়া কৰিতো বাৰু হৈ যায় মানে অনলাইনত মাধ্যমেদি পেলাই তোমাৰ মানে কি হয় বস্তুবোৰ তোমাৰ উম সোনকালে পুতুকে পোৱা যায় যিটো বিচাৰে সেইকাৰণে মানুহে আৰু আজিকালি তোমাৰ সেইটোতে গোটেই নিৰ্ভৰ হৈ গৈছে কিন্তু সামাজিক মাধ্যম মাধ্যমৰ কিছুমান অসুবিধাও আছে সকলো বস্তুৰে ভাল আৰু বেয়া তোমাৰ দুটাই থাকে ন
হয়
তাৰ পিছত যেনেকে তোমাৰ অ কিছুমান সময়ত কি হৈ যে সামাজিক সামাজিক মাধ্যমৰ দোৱাৰা মানুহে ভুৱা কথা প্ৰচাৰ কৰি দিয়ে আৰু মানে মানুহে তোমাৰ সেইটো একো পৰীক্ষা নকৰে যিহেতু মানে সত্য হয় নে অসত্য হয় ত ইয়াৰ ফলত ফলতো সমাজত সমাজত তোমাৰ অহ বহুত মানে উ বিভ্ৰান্তিও হয় কেতিয়াবা কেতিয়াবা মানুহৰ মাজত ভয়ো মানে হয় এইবিলাক কাৰণত উম তাৰ পিছত আকৌ তোমাৰ আজিকালি আৰু এটা বস্তু হৈ গৈছে সামাজিক মাধ্যমত এটা বহুত মানে আসক্তি হৈ গৈছে মানুহৰ মানে বহুত ঘন্টাৰ পিছত ঘন্টা মোবাইলতে সময় নষ্ট বাৰু হয় নে বিশেষ কে তোমাৰ আজিকালি ধৰা ল'ৰা- ছোৱালীবোৰ আছে অ সিহঁতৰতো তোমাৰ বহুত প্ৰভাৱ মানে প্ৰভাৱ পৰিছে সিহঁতৰ ওপৰত যাৰ কাৰণে সেইদিনা সিহঁতৰ পঢ়া শুনা আৰু স্বাস্থ্যৰ ওপৰতো তোমাৰ প্ৰভাৱ পৰিছে কাৰন এবাৰ কৰিলে মূৰ বিষ হয় উম সেয়েহেটো তোমাৰ সামাজিক মাধ্যমটোত অলপ মানে সীমিত ভাৱে ব্যৱহাৰ কৰিবলৈ লাগে
হয়
হয় নে
হয় আচলতে কি হয় তুমি ঠিক কথাই কৈছা বাৰু আৰু কি হয় জানা আগতে চাবা ছো আমাৰ আইতা হতে মা হতে হালত গামোচা লগাইছিল কিন্তু চচমা পিন্ধা নাছিল তেওঁলোকে আজিকালি তুমি সৰু বাচ্ছা বাচ্ছা বিলাককে চাব কম বয়সত যেন তেওঁলোকে দৃষ্টিশক্তি হেৰুৱাই পেলাইছে চচমা ব্যৱহাৰ কৰিব লগা হৈছে আচলতে বেয়া লাগে এনেকুৱা এইটো কিন্তু সামাজিক মাধ্যমৰ পৰাই হৈছে আৰু কি হয় জানো সামাজিক সমাজিক মাধ্যমটো আমাৰ কাৰণে যিমান ভাল আচলতে সিমান বেয়া বুলিও মই ভাবো আৰু ভাল কি যোৱা জানা এই যে তোমাৰ কৰুণা আহিছিল। কৰুণাৰ দিনত স সকলো স্কুল কলেজ বন্ধ হৈ পৰিছিল। তাৰ ফলত কিন্তু সামাজিক মাধ্যমৰ দ্বাৰা আমাৰ অনলাইন ক্লাছৰ সুবিধা হৈছে। তাৰ ফলত কি হৈছে ল'ৰা-ছোৱালীয়ে পিছ পৰি ৰ'ব লগা নহল, আগুৱাইয়ে গ'ল। সেইটো মই ভাবোঁ সুবিধা হৈছে আৰু অসুবিধা কেনেকুৱা জানানে এ অলপ দিন আগতে তোমাৰ যোগ দিবস আছিল তুমি চা গম পাইছাই চাগে তুমি। তাত গোটৰ মহিলাবিলাকক ব্যায়াম কৰিবলৈ যাবলৈ দিছিল। কিন্তু সেই ব্যায়াম যেন গৈ ইমান বেয়াৰ ফালে গৈছে তুমি চাবাচোন কিমান দিনলৈ সেইবোৰ প্ৰচাৰ হৈ আছে আচলতে মই ভাবো আমি নিজেই নিজৰে শত্ৰু হৈ পৰাৰ দৰে হৈছে আমি একেলগে লগ বন্ধুৰ লগত ধেমালিতে কিবা এখাৰ কলো বা একপি ফটো তুলি সেই কপি ফেচবুকত প্ৰচাৰ কৰিলো। তাৰ পিছত এনেকুৱা হৈছে যেন সেই ফটো কপি লৈ সকলোৱে প্ৰচাৰ কৰি যেন বেয়াৰ ভাল। গৈছে আচলতে মই তেনেকুৱা বুলি ভাবো। নে কি কোৱা তুমি?
উ। হা, হা, অ, তুমি এইটো বৰ ঠিকেই কৈছা। অ, মই মানে হে কৰিছো কাৰ যে তোমাৰ্ হৈছিলে ভিডিঅ তাতে সেইটোতো সামাজিক মাধ্যমত মানে কিমান ধৰণৰ তোমাৰ নানা ধৰণৰ মানুহে মানে কথা মানে হেৰি কৰিছে। মানে কি যে সমাধি
হয়। উম।
বা কিছুমানে তোমাৰ ধৰা উম, ব্যঞ্জন বনাই কৰিছে।
আমাৰ মানৰ কৰে তোমাৰ
হয়।
উম।
অ।
বিষয়ে জানিব পাৰি।
হয়। হয়, আচলতে তুমি একদম ঠিক কথাই কৈছা আৰু কি হয় জানা আজিকালি তুমি ফেচবুক বছা বচা কিছুমানে যোনবিলাকে যেন বেয়াকৈ পোষ্ট কৰি আছে সেইবোৰ হে যে ভাইৰেল হৈ তেনেকুৱা আচলতে হয়। আচলতে এনেকুৱা হ'ব নালাগে। আমি চাবা ছোৱালী যেনে সামাজিক মাধ্যমত আমি ভাই-ককাইৰ লগত একেলগে বহি চাব নোৱাৰো এনেকুৱা কিছুমান দৃশ্য দেখা পাওঁ। আৰু কি হয় জানা? আজি-কালি চাবাছো বহুত অনলাইন গেম ওলাইছে। তাৰ ফলত কিন্তু আমাৰ ল'ৰা-ছোৱালী বহুত পিছ পৰি সেনেকুৱা বহুত ধৰণৰ আছে। আচলতে মই ভাবো আচল অভিভাৱকো অলপমান গুৰুত্ব দিয়া উচিত। সৰু বাচ্ছা আচলতে বয়স অনুযায়ী অলপমান সৰু বাচ্ছাবিলাক মোবাইল ৰ দ্বাৰা দূৰত ৰাখিব লাগে। আৰু আজিকালি বাচ্ছা বিলাকেটো মোবাইল নোহোৱাকৈ ভাতে নাখায়, নে কি কয়? কি কোৱা? পিছে আজি তোমাৰ লগত কথা পাতি বহুত খিনিয়ে ভাল লাগিল। নিশ্চয়, তোমাৰো চাগে ভাল লাগিল? আহ পিছলৈ এটা বেলেগ বিষয় লৈ তোমাৰ লগত আলোচনা কৰিম। নে কি কোৱা?
শুনিছা?
অ পিছে আজিলৈ এৰিছোঁ ধন্যবাদ। অ
অ থাকিল দেই-